হেল্ল'
অঁ কি কৰি আছ।
হে ভাত খাই ওপৰত বহিব আহিছো।
অঁ।
খোজ কাঢ়িব আহিছিলো না খোজকাাঢ়িলো এতিয়া অলপ বহি লৈছো।
অঁ অঁ এয়াতো বৰষুনেকে বহুত দপ দপকে পৰিছে।
ই ইয়াত দপদপা ইমান পৰা নাই।
অঁ আমাৰ ইয়াত।। একে দপ দপকে পই। মই হস্পিতেল গৈছিলো। আহিবই নোৱাৰা হ'লো এনেকুৱা বৰষুণ।
তাইক দেখালি ন তই দেখালি।
তাইক দেখালো তাইকো দেখালো মইয়ো দেখা ললো।
অঁ গেছৰ টেবলেট কেইটামান লৈ ল'ব লাগিছিলে আৰু।
গেছৰ টেবেলেট নিদিলে ন নুখুজিলোঁ অঁ।
ভাবিছিলো এ মাজে মাজে গৈ পেলাই লৈ থাকিবিচোন সেইকেইটা খাই ভাল মানে কাল খোৱাতটো ভাল কাম। দিয়া আৰু চাইড ইফেক্ট নহয় কম জুই যে।
অঁ। নানিলোৱা এই। এনেই মোৰ ঔষধ দিছো কেলচিয়াম দিছো মোৰ ভৰি বিষৰ কাৰণে। কেলছিয়াম। আইৰণ।
অ মই তাতে দেখাব গৈ লাগিব নহলে সেইবিলাক ঔষধি মোকো প্ৰয়োজন।
অ এ ইয়তে হস্পিতেলত। আহিলে হ'ল দেখালে তোক দিব নহয় কেলচিয়াম বা অ ডক্তৰ এ চাই পেলাই
ডক্টৰটো কোনটো মৰিগাঁও এই আগৰ
আহ
আগৰ ডক্টৰজন
হেৰি হেৰি আঙঠি যে বহুত পিন্ধি থাকে
অ অ
মৰিগাঁও যে
অ
অ ভাল
অ তাৰ পৰা সেই দেখাই কৰি হ'ল মানুহ বহুত আজি মানে একেব ধেৰ মানুহ ওলাই নাম দেৰিকে পৰিছে যে
কিয় আজি ইমান মানুহ
এই আজি মানে এয়া এক্সৰে এক্সৰে কৰা হেৰি আহিছে মানে ইয়াত
মেছিন নাহিছে
মেচিন অহা নাই মানে আহিছে নে মানুহে আহিছে মানে হেৰি ক'ৰব পৰা আহিছে মানুহে এক্স ৰে কৰি যাবগৈ মানে আৰু নকয় আজি আৰু বৃহস্পতিবাৰে বৃহস্পতিবাৰে আহে নেকি
অ সেইকাৰণে
অ মোকো কৰিব দিছিলে ভৰি বিষ বুলি হেৰি কৰ কাৰণে তাৰপৰা দেৰি হ'ল যে উম হেৰি টাইমটো গ'ল আৰু এ সেটি যাব ওলাইছে প খানে নকৰিলে আৰু আকৌ পিছত কৰে নেকি নাজানো আৰু বৃহস্পতিবাৰলৈ নকৰো আৰু
মই গৈ পেলাই লিখাই আনিলো কৰিব লাগিব আৰু কৰিব লাগে এইবিলাক মাজে মাজে পৰীক্ষা ক্ষা কৰি থাকিব লাগে শৰীৰটো
অ
মোৰ ভৰি বিষ যে সেইটো মই দেখাব লাগিব তাৰ তাতে গৈ
আহ অ
অঁ
হে আহ তাইকে ঔষধ দিছা যাওক ধ দিছে
অ তাৰপা হেৰি এতিয়া উ ঘৰলৈ গ'লা তাইও
অ আহিলে শুই আছে এতিয়া
অ
শুব দিছো নাই মাছ বছা মই ঘৰলৈ যোৱালৈ মায়ে ভাত বনাই আছে হ'লেই আৰু
কি মাছ আনিছো
কি মাছ মানে ই হেৰি নেকি কুঁহি কুঁহি মাছ নে ভাঙন মাছ জানো অ মিকা মাছ মিকা মাছ
অ
এ বাছি কৰি বনালো আৰু বিলাহীয়ে বিলাহী আলু
অ বিলাহী কত পালে সিদিনাখন নাছিলে চোন
কিনি আনিলে নহয় কালি
অ
বিলাহী আলুৱে বনালে অকণমান ধনীয়া লৈ গৈছিলো এ ধনীয়া দি দিলে আৰু
অহ
ধনীয়া পাত দি আকৌ হেৰি মাছৰ কণী ভাজিলে নৰসিংহ পাত দি
অ
অ মাছ ৰ কণীয়ে নৰসিংহ পাতে আকৌ ভাত কেইটামানো দি দিছে তাতে
বাহ বেলেগ জুতি লগালে চোন
অ জুতি লগাই লৈছে মানে নিমখ চোকা হ'ল এ ভাত কেইটামানকে দি দিছে আৰু
উম
তাৰপৰা শেষ খাওঁতা ভাল লাগিছে খাই-খাই কৰি। আহ, আকৌ বৰষুণ পৰিব বুলি পেলাই মানে ধুমা-ধুম গুচিহে আহিছো।
উম, সিহতি আহি পালেহি আৰু।
অহ, সিহঁতে আহি পালেহি।
অ',
আহিলে সিহতি ভাত পানী খালে চবে আৰু। উম সানদি ফুৰিছে মই বোলো শুম মই যাওগে দে
অ অহ ভালে কৰিলি গুচি গলি দে
অহ
ঘৰত আজি ভাত বনাব লগীয়া নহয়
অ আজি ভাত বনাব লগীয়া নহল আৰু মই হে কচু চচু আনি থলো ন বনালো মই ৰাতিকেহে বনানা
উম ৰাতিকে বনাবি আৰু মাছ দি বনাবি ন এনেই বনাবি
অ জানো এনেই বনাও নে কি বনাও আৰু বনাম আহ মাংসও আনি লব পাৰও
অ' মাংসই কলডিলে বনাই নহয় খাই ভাল লাগে। হেৰি মুৰ্গী মাংসৰ কলডিল
অ' কলদিলে মুৰ্গী মাংস খাই আছোঁ‌।
আছো উম। মই এতিয়া বনাম বেলেগে বনাই দিলে খাই ভাল লাগে এতিয়া
আহ এ কলডিলটো কলডিল টো ধুনীয়াকে মিহিকে কিহনাত পিচি ল'ব লাগেও এনেকৈ কটায়ে কাটি ল'লে দখলা দখল হৈ যায়। খাই ভাল নালাগে। উম
একেলগে ভাজে মাংস সতে
হ
ন একেলগে ভাজিলেই হ'লা মাংস খিনিয়ে মুৰ্গী মাংস খিনিয়ে কলডিলটোৱে কেনেকে প চলা চল দি ভাজিলে হলা আহ পানী দিব নালাগে চাগে ন পানীতো দিব নিদিয়াত
অ' পানীতো নিদিয়াকে এনেও পানী অকণ ওলাব নহয়। ভাজোতে
আহ ম
ওলাওতে হেৰি কৰি দিবি আহ
আহ মোক এই মানুহ এজনীয়ে দিছিল। তে সেইদিন আমাৰ। তাত যে তেজপত কাষত আছিল যে তাই। দিছিলে বনাই পেলায়। এদিন ইমান ভাল লাগিলে তাইৰ হাতৰ বস্তুবিলাক খাই বহুতেই ভাল লাগে।
ভাল লাগে আমি কলডিল এনেও ভাজি খাওঁ মাংস নহ'লেও এনেও এতিয়া হোৱা কল কল ওলালে কলডিলটো ওলা হয়চোন হয় ভাটি আনিহে এনেই ভাজি খাওঁ। এনে ভাজি খাইয়ো ভাল লাগে।
সচনে ঘি ইমানতে
অ' আছে কলগছছে মালভোগ কল এথোক কাটিলো এতিয়া আকৌ আজি আজি কাটিছে। এঠুক এথোক মানে এইটো। থোকটো বেছি নহয়। আকৌ মানে তিনি আশী চাৰি আশীমান আছে নেকি ঠোকটোত।
অ' অ'
চা কাটি থৈছা হেৰি কৰিব লাগিব পকাব লাগিব এতিয়া আকৌ হেৰি হা
খাবি বোলো তইও খাবি জৰকো দিবি হ তাৰপ
অঁ। খাই আছো এইখিনি খাই। অ অ শেষ হৈছে আজি আকৌ সেই তোক কাটিছো আৰু।
অঁ। পিঠাগু় খুন্দি ল'ব লাগে ভাজ জি ল'ব লাগে সানি খাই ইমান ভাল লাগে।
পিঠাগুড়ি লগত।
আহ। কেনেকে খাও তহঁতি।
নহয় মই এনে খাওঁ অ অকল। মানে হেৰি পিঠাগুৰি লগত বাও সানি খাই। ভালে লাগে আগতে খাওঁয়েই।
উম। পিঠাগুৰি নাই ভাজা পিঠাগুডৰি হ'ব লাগিছিলে।
অ মোৰ তাত আছে ভাজা পিঠাগুৰি।
হয় নেকি অ কেতিয়া ভাজা।
ভাজি থৈছিলে হ'ল এ কেইদিনমান। ভাজি পেলাই থ মই চাহৰ লগত খাওঁ যে।
আহ।
চাহৰ লগত কেইটামান হাঁ মিক্সিতে মিক্সিতে। খুন্দিলো অমিক্সিত নহয় ঢেঁকীত খুন্দিছিলো।
ঢেঁকীত খুন্দিলে ভাল আও পাতকে।
অ ঢেঁকীত শুনিছিলো এনে মিক্সিতটো। শুনিছিলো হেতাখন কেইটামান।
অ বৰ পিঠা বনালো অহ। মম,
তই এতিয়া মিক্সিততেটা কেইটামান খুন্দি ভাজি লবি।
মিক্সতে কেইটামান খুি খুন্দি পেলাই ভাজি চাউল যে আমাৰ আকৌ কিনা চাউল হয়।
অ মই কিনাৰ চাউলে দি অ আমই এতিয়া খোণা খিনি হেৰি চাউল। ঘৰৰ চাল দে।
দামী চাউলে হেৰি সমবায় চাউলটো হ'লেও ভাল। তাক দামি চউল যে হয়। ষাঠি টকা সত্তৰ টকা চাউল টো পিচিব মন নাযায়।
উম নালাগে তহঁতৰ সেয়া ত গা গাৱৰ ঘৰৰ পৰা। ওলাই ললৈ আহিবি। অলপমান কেইটামান লৈ আহিবি আৰু।
সেন নিদিব নহয় নাই সেনতো ঘৰত
অ অ নাইও বাৰু সিহতো
উম দিবও লাগে নাই ঘৰ চাউল আছে যদি ন
আহ
বুঢীজনী ভাল ন থাকোতে মায়ে
অ আহ হেৰি কৰিবি এ আম লৈ যদি সমবাৰ চাউলকে নহ'লে কম দামী চাউলটো কিনি আনিবি আনি লৈ
অ কেইটামান খুন্দি ল'ব লাগিব তাকে এতিয়া এবাৰ ভাবিছো মান আমাৰ সেইখিনিতো খেতি খেতি কৰিবৰ কাৰণে হেৰিয়ত এয়া কাৰ্য তিনি কথা আছে মাতি বুলি ভাবিছো তাতে এখন কওক তেতিয়া ঘৰৰ ধান কেইটা হ'ব হয় ন নহয়
অ অ খেতি কৰিব এতিয়াতো পেলোৱা এতিয়া হাল বাই পেলোৱা দিন গলে
কাক কম কোনে এটা কৰিব
উম অ হেৰি কৰিবি হে নহলে নিজে হালখন বাই পেলাই টেক্টৰ দি হাল বাই সিঁচি দিলে হ'ল আৰু
কাটোতে আকৌ মানুহ লাগে
অ কাণোত কাটোতে আকৌ মানুহ লাগিব আকৌ মৰণা মাওঁতে ত লাগিব তহটি নোৱাৰিবি
অ ন হেবিলাগ
এ বেলেগ মানুহ চাবি পালে আ আধি দি দিবিয়া
তাকে মানুহ বিচাৰি ফুৰিছো আকৌ মানুহ বিচৰা নাই মানে সফালে চিনাকি মানুহ থাকিব লাগিব যে এটি
অ ওচৰ এই মানুহ জানিছো এই ওচৰৰ মানুহজনকে কৈ চাবিচোন সিহতক কোনোবা চিনাকি আছে নেকি
অ কৈ চাব লাগিব তাক
অ অ কৈ চাবি আও তেতিয়া সিহঁতৰো টো আছে তাতে মাটি হয় সিহতি তেতিয়া উ ক'ব নহয় বিচাৰি দিব
বিচাৰি উম ক'লে নিজে তাত যদি যাওঁ নিজে বিচাৰি পোৱা যাব জেগা খিনিৰ ওচৰত গলে আশে পাশে কোনোবাই খেতি কৰি নাথাকে সিহঁতক সুধিলেই হ'লে এইখিনি কাম আতিনো কোনে কৰিছে অ তেতিয়া কব নহয় আমুকত কবচোন ঘৰত যাওঁ কবচোন ঘৰত সেইটো কোনখিনিত আছে এনেকে সুধি কৰি গৈ মানুহ ঘৰ উলিয়ালে গৈ শুলা শুই পেলাই তাৰপা কলে হল কৰিব নে অ অহ হব হব দে